অ কি কৰিছে
অ এই মাত্ৰ চাহকাপ খাইছো
অ অ আমি চাহ খোৱা নাই অকমান ওলাই গৈছিলো পিছে বৰষুণ দিলে গুচ আহিবলগীয়া হয়'
কল কৈছিলা
এ দোকানলৈ গৈছিলো কিছোন বজাৰ অ
অ আমাৰো দিনটো আজি ঘতিিয়ে নাই
অ কি বাা বৰষুণ
হ'
আমাৰ ইয়ন বহুন চহুন নাই দিনতটো এতিয়াহে অকমান দিছে
ৰাতিপুৱাতে এজাক জলাই দিলো
এনে আৰু আমি ক'বালৈ গ'লে দিব লাগে যে সেইটো কাৰণে দিয়ে আমি ওলাই গ'লে বৰষুণ দিয়ে।
চাহ, তাহ খোৱাই নাই চাগে?
নাই, নাই, নাই খোৱা।
উম।
চাহ খোৱা এতিয়া হ'ব, ন' চাহ, তাহ খাবলৈ মন গৈছিলে, তাকে বোলো সোমাই পেলাই হেৰি এইটো কি বুলি কয় কিবা কিবি আনিম দোকানৰ পা।
উম।
অ', যাৰ লগত গৈছিলোঁ অ', দোকানত নাৰাখিলেই গুচিয়ে আহিলে ইমান মানে হেৰি আৰু মানে টাইম নাই, সময় নিমিলে।
হয়, দে কি কৰিবা আৰু?
এ, সেইটো কাৰণে অকলে যাব লাগে, মতা মানুহৰ লগত কেতিয়াও যাব নালাগে মানে ল'ৰা মানুহৰ লগত, নিজৰ কাম থাকিলে নিজে যাব লাগে।
খোৱা
সদায় বনাই, বনাই খ-সদায় বনাই চবকে খুৱাওঁ মই। হ'ল বুলি আৰু মো নিজৰ মন যায়, কেতিয়াবা কিবা এটা খাবলে। নিজৰ অ'।
কঁঠাল আছিলে, পকা কঁঠাল দুফুটা মান মিক্সিত দি দি পেলাই পেষ্ট এটা বনাই তাৰ লগত মোক কি দিম ভাবি আছোঁ, এনেই মনে জানি ভাবি, ভাবি মই কি কৰিলোঁ, চুজি কেইটামান দিলোঁ। দি ঘিউ অলপ দিলোঁ দি লৈ, পেলাই, মই কি কৰিলোঁ পেষ্টটো বনাই পেলাই ধা, অকমান দুই মিনিট মান থৈ পেলাই বাচন কেইটা ধুই পেলাই, মই এয়াৰ ফ্ৰাই এটা আছিলে তাতে দি পেলাই দচ মিনিটৰ কাৰণে দি পেলাই চাইছোঁ আৰু।
অ'।
ধুনীয়া হৈছে খাব বুলি বিশ্বাস কৰা, মই তাকে খালোঁ এতিয়া চাহৰ লগত।
অ',
এনেই কঁঠাল সোপা খাবলৈ ভাল নালাগে।
অ'। এই মানুহে কয় নহয় কঠ ভাল পিঠা বনাই বুলি।
নহয়, সেইটোতো বনাই ন?
সেইটোত পাতত পাতত বনাই অ'। কিন্তু কথা একেটাই হয়, যেতিয়া তেনেহ'লে সেইটো বস্তুয়ে হৈছে আৰু।
এই মালপুৰাটো খাইছোঁ বাৰু।
অ', মালপোৰাটো মইয়ো খাইছোঁ বাৰু।
অ', চালনীত চালি পেলাই বনাই মই আজি নহয়, মিক্সিতে দিলোঁ, দি, লৈ চুজি, চুজি।
সম-সম পৰিমাণে দিছে নে? কি কৰিছে?
সম পৰিমাণৰ দিছোঁ দি, ঘিউ অলপ দিছোঁ সৰহকে দি, লৈ, পেলাই মই অলপ ফেটি পেলাই বস্তু পেষ্টটো বনাই পেলাই অক কমান সময় ঢাকি থৈ পেলাই মই বাচন কিটা ধুব লাগে কাৰণেহে ঢাকি অকমান সময় থৈ, নাই, নাই, নিদি দিওঁ, তাকে ভাবিছো মই বেকিং দিয়া হয় মানে, কেনে কুৱা আৰু ফুলি গ'ল হয় মানে, এতিয়াও ধুনীয়াকে ফুলি ফুলি গৈছে।
অ'
ছিলো বোলো এয়াৰ ফ্ৰায়াৰতনো কেনেকে হ'ব চাগে
এয়া, এয়াৰ ফ্ৰায়াৰটো আপোনালোক কৰ কিহৰ হয়?
এইটো ফিলিপচৰ।
অ', এইটো বহুত দিনতে কিনা নি?
বহুত দিন হ'ল, বহুত বছৰ হ'ল।
এইটো যে এনেকে উলিয়াই লৈ আনে যে, সেইটো হয় নাই? অ, বা, আপোনালোকৰ বৰ ধুনীয়া ধুনীয়া বস্তু আছে ছে দেই!
কিমান লৈছিলে এনে?
এইটো পাহৰিছো ৰ'বা মই, তিনি হেজাৰৰ ভিতৰত আছিল নেকি দিন হল নহয় তিনি হেজাৰৰ ভিতৰত আছিল নেকি, বহুত দিন হ'ল নহয়, বহুত বছৰ।
অ' এনেই আপুনি কি ভাবি কিনিছিলেনো যে এইটো ভাল লাগে, লাগিব, তেনেকুৱা ধৰণে কিবা লৈছিল নে কি?
নহয়, নহয়, এনে বনাবলৈ লৈছো মই, বিস্কুট বনাওঁ ন?
অ'। এ, এনে কাৰেণ্টটো বেছি খায় নে, নে কি
অ কাৰেণ্টো যায়। কাৰেন্টটো যায়, কাৰেণ্টটোতো যাবই ন? আৰু সেই মাছ চাছ বিলাক মানে বেমাৰী মানুহৰ কাৰণে তেলটো বেয়া ন, সেই সেই‌এয়া স আনিও লৈছিলো মানে এওঁ আনি দিছিলে। সকল খাবও নোৱাৰো। মাছ মাংসটো আচলতে তাত দিলে মই বেয়া পাওঁ। খাবলৈ। এদিন মানে ত শুনি পেলাই মাছখিনি দিলো। ইহঁতে খুব ভাল পাইছে খাই। কিন্তু, মই হে নোৱাৰিলো খাবলৈ। সেইকাৰণে, মই সেইটো মাছ মাংসৰ কাৰণে ব্যৱহাৰ নকৰোৱেই। এ।
এনেই বহুত দামী দামীও আছে দেই এইবোৰ।
আছে, আছে, বহুত দামৰ।
অঁ এইটো টাইম লাগে কিন্তু, পইচাও যায় ভালে মানখিনিৰ যায় বাৰু। আমাৰ ইয়াত বৰষুণ পৰি আছে যে একেবাৰে উম ঠনৰ ঠনৰকে পৰা নিচিনাকে
ডাঙৰ বওঁ ষুণ ন?
দা বৰষুণতো ডাঙৰ নহয় মানে ডাঙৰে আৰু ইমানো ডাঙৰ নহয়, কিন্তু হলেও মানে আমাৰ কি হয় এই ঘৰৰতো এইফালে মানে এই লাইট -চাইট কেমেৰা চেমেৰা আছে যে। সেইটো কাৰণে মানে টিঙ এচলা এনেকে দি থৈ দিছে মানে আৰু নহলে খিৰিকীত পৰে যে পানীটো। চাত দি থোৱা থাকিলেও মানে পানীতো খিৰিকীলে গুচি আহে ন বৰষুণৰ পানীটো। চিতিলি খিৰিকীবোৰ বেয়া হৈ যায়, সেইটো কাৰণে মানে তিহক অকমান এনেকে বহলাই কিবা কাৰণত কৰিছে মানে, থৈ দিছে মানে। সেই টিঙত আৱাজটো বেছ এনেইতো, এইবোৰ ঘৰটো গম পোৱা নাযায় ইমান। তই পানে
মাহ হতে কি কৰিছে? মাহ হতে কি কৰিছে।
আছে, এই আগফালে বহি আছে, বৰষুণ দি থকা চাই আছে।
ভাল লাগে আকৌ কেতিয়াবা, বাৰনাত বহিল লৈ।
ভাল লাগিলে কি হ'ব, গোটেই মহবোৰ বাহিৰৰ পৰা ব ভিতৰলৈ সোমাই আছে।
ইমান মহ আছে,
উম। উম। তেজু মহবো সোমাই আহে উপায় নাইক নাইকিয়া হৈ গৈছে একদম।
আজি কি বনাব পিছে তোমালোকৰ ভাতৰ খানা।
খানা ৰঙালাও ৰঙালাও।
তোমালোকে ৰঙালাওটো খুব খোৱা কিন্তু ন।
একদম মই বহুত ভাল পাওঁ।
বহুত ভাল মইয়ো পাওঁ কিন্তু মোৰ অলপ আজিকালি দিগদাৰ কৰে।
ৰঙালাওয়ে গেছ কৰে কিন্তু।
কৰে কৰে।
উম। আ মস্ত গেছ কৰে।
উম।
এইটো মোৰ মতে ঘৰুৱা ৰঙালাওটো নকৰিব নেকি?
সম্ভৱ। কাৰে মেডিচিন টো নেমাৰে ন উম। সেই মেডিচিন দিয়া বস্তু বিলাকে হয় কিন্তু বিলাহী তুমি বিল কিবা তিয়হ যে। মই প্ৰমাণ পাইছো। বাইদেউ এজনীয়ে তিঁয়হ দিছিলে ঘৰৰ তিঁয়হ লাগিছিলে বহুত মই সেইবা তিয়হ কেঁচায়ও খাইছো। মোৰ একো ক্ষতি কৰা নাই, কিন্তু মই বজাৰৰ পৰা অনা তিঁয়হ মই খাব নোৱাৰো। মই তিঁয়হ খাবই নোৱাৰো জানানে? আচলতে মেডিচিনৰ কাৰণেও হয় কিছুমান বস্তু।
হয় হয় আপোনালোকৰ এই খুৰা সেই হেৰি দিবচোন তিয়ঁহতো খাবলৈ দিবচোন।
খাই খাই তিয়হঁতো খাই তিয়হতো চুগাৰ থকা মানুহৰ মানতো ভাল লাগে ন।
বত ভাল অ মোৰ মানে দেউতাৰ সেই ভৰিখন ফুলি আছ ন যে। তাৰে এতিয়াই বোলে ভাল হৈছে।
হয় নেকি?
উম, এতিয়াটো এই তাৰমানে ইয়াতটো নাই হেৰিলে গ'ল, আমাৰ কোনজনী আছে কাৰণত অ', অ', অ'। তালে গ'ন গতিকে কৈছো আমুকা মোক ঘৰখন ভাল হৈছে এনেকে বুলি।
এতিয়া।
উম, মানে পুৰাতটো কমি গৈছে। সেই ইউৰিক এচিডে হৈছিল
ইওৰিক এচিডৰ কাৰণে ইওৰিক এচিড বাহিলে হয়। থাকে তুমি চাবাচোন এই ইওৰিক এচিডটো আমাৰ বাইদেউ এজনী অ, বা সেইদিনা বাইদেউজনী একে ভৰি ফুলি অৱস্থা খোজ কাঢ়িব নোৱাৰা হৈ গ'লগে।
আ - আপোনাৰ সাংঘাতিক বিষ বোলে।
সাংঘাতিক বিষ বা।
আৰু এইটো বিষয়ৰ মানে পটকে ভাল নহয় জামৈ - জামৈ নাযায় আকৌ জগত
উম-উম।
মানে মোক বাচন এইটোতেই। সঁচাকে কবলৈ গ'লে এই যে ইৰিক এচিড চিতে বিষটো চাগে মানুহে যে খুব খানা খালে হজম নহয় মানে অত তই ইমান খাইছ ন ৰ তোক একে কোবে কমাই দিম বুলি ভাবি পেলাই চাগে ইউৰিক এচিডৰ বিষটো বনালে, তই এতিয়া যেতিয়াই খাবি তোৰ মুখখনে আ
এই যে ভীমকলৰ ভীমকলৰ কিবা গছডালৰ মানে এনেক কে কাটি পানীটো খোৱা খুব ভাল ইওৰিক এচিডৰ সেইটো মই জানো।
অ'
সেয়া খোৱাই ভাল হৈছে।
এনে দেখোন, মই বৰ ভাল পাওঁ। খোৱা নাই পিছে এইবাৰ।
কি?
পচলা টো।
কাটি পেলাই একদম মিকচি চিকচি মাৰি ৰসটো তাত খাই দিব পাৰিলে কেঁচাই, কেঁচাই সেইটোতো চবতচে ভাল ঔষধ। আৰু ইনেও পচলাটো খাই থাকিব লাগে মানে মাজে
উম, উম ফাইবাৰ জাতীয় বস্তু ন।
এ, পচলাত টোৱে মেইন আৰু এইটো ঔষধ। এইটো, কোনো ঔষধ আছে, কিন্তু ঔষধ খিনি এনেকুৱা ঔষধ যোনটোৱে কোনো কামত নিদিয়ে পতক
উম। এতিয়া তোমালোকৰ মাৰ গা, কেনেকুৱা?
মা, ঠিকেই আছে বৰ্তমান। ইমান একো প্ৰব্লেম নাই। আমাৰ আকৌ এই এটা এৰি এট টাহে হয়, মানে এটা হৈ শেষ হ'ল আৰু তাৰ পিছত এটা হয়। এনেকোৱা মানে। মানে বেমাৰ বিলাক ভাবে তহঁতক একেলগে পেছাৰ নিদিওঁ। আমি এটা, এটাকে দিম দে। তেনেকে ভাবে মানে।
হয়, দিয়া।
উপায় নাই কি কৰিব আৰু?
আজিকালি চবৰে বেমাৰ এটা থাকেই আৰু। একেবাৰে নিৰোগী বাৰু এইবোৰ বোৰ ভেজাল বস্তু খোৱা হয়, নহয়।
অ'। এ, মেইন হয়, আজিকালি বেমাৰ আজাৰ।
উম, হয়, হয়, হয়। হয়।
বে-বেলেগ একো প্ৰব্লেমে নাই, মানুহ বিলাকে ভাব দিলেই হ'ল আ, মই কি কি খাইছোঁ আজি কাৰণ বজাৰৰ পৰা অনা প্ৰত্যেক টো, বস্তুৱে ভেজাল।
উম।
মানুহে আৰু খাবলৈ কিডাল আছেগে গৈ, থৈ।
সঁচাকৈ, আৰু ঘৰত দেখোন একোয়ে নহয়।
ঘৰত চব্জি আৰু মানুহৰ চব্জি তেনেকেই থাক সেই চব্জি হওঁক যি, ন হওঁক, সেইটো
সেয়া বা উপাই আপোনাৰ
বাৰু ঠিক আছে দিয়ক।
অ' ঠিক আছে দিয়া বাৰু।
অ' অ' অ'।